হেল্ল'
হেল্ল
হেল্ল' শুনি আছো।
অ অ অ সেই পিছে ভালনে
ভাল ভাল তোমাৰ।
অ মোৰো ভালেই দিয়া আহ পিছে ভাত চাত খালা ৰাতি।
ভাত খালো দেই তুমি খালা।
অ', আজি অলপ সোনকালে হ'ল।
আজি অকনমান সোনকালে দেই।
অ', অ'।
তোমাৰ খোৱা হ'ল?
দি আমাৰ বনাইহে আছে তেনেকে খোৱা নাই অকমান মানে খামেই আৰু দহ পোন্ধৰ মিনিট পিছত।
অ', অ'।
অ', অ' পিছে কি খালা আজি?
আজি কি খালো মানে, আজি একেবাৰে লোকেল মাছ আৰু ঔটেঙা।
অ', একেবাৰে লোকেল মাছ না, সেই সেই বস্তুটো বহুত ভাল বস্তু। খালি তোমাৰ এনেই মানে লিং প্ৰটিনৰ যোনটো চ'ৰ্চ কয় হেইটো, এটা ভাল উৎস। মানে এনেই কি বুলি কয় ডাঙৰ ডাঙৰ মাছ বিলাকত তোমাৰ হেৰি থাকে, অ ফিচাৰীত পোহা তোমাৰ তেহঁতক তেনে তেনেদৰে গঠনো কৰা হয়। মানে মানুহ বিলাকে চে'প টো বনাই দিয়ে তেনেকুৱা যে তাৰ প্ৰটিন বিলাকৰ লগতো মানে কিছুমান তোমাৰ আহ চৰ্বিও থাকে। কিন্তু তোমাৰ লোকেল মাছখিনি এটা কাৰণে ভাল যে তোমাৰ প্ৰ'টিনটো একেবাৰে লীন হয় সিহঁতৰ মানে, তাত ফেটছখিনি সেই ছেটুৰেটেড হৈ নাথাকে।
এ চৰ্বিও থাকে এক্সুয়েলি এনেকুৱা ধৰণৰ হয়, আজিকালি সেইবোৰ হৈছে ব্যৱসায় ভিত্তিত কৰিছে যিহেতু। সেইবোৰ ৰাসায়নিক কেমিকেল বহু পদাৰ্থৰ সংমিশ্ৰণ কৰা হৈছে। সেই ডাইৰেক্টলি ব্যৱসায়ৰ কাৰণে। কৰাইছে, চল্লিশ দি পঞ্চল্লিশজন ডাঙৰ কৰিছে, ৰাইজৰ বাবত বজাৰত মুকলি কৰিছে। তাৰপিছত খাইছে নহয় জানো? সেইখিনি কোনো ধৰণৰ পাৰফেক্ট শৰীৰৰ কাৰণে ভাল নহয় এক্সুৱেলি।
হয়, হয়। আকৌ আৰু এটা মাজতে নিউজ সেই শুনিছিলানে? যে কি বুলি কয় এতিয়া যে আমি যোনবিলাক প্লাষ্টিক হে পেলাও মানে। বিশেষকে আহ তোমাৰ আমাৰ পানীৰ মানে উৎ স বিলাকতে পেলোৱা হয়, নদীয়ে হওক বা তোমাৰ আহ বিলে হওক। তাতে পেলোৱা হয় সাধাৰণতে, এতিয়া প্লাষ্টিক বিলাক যে মাছ বিলাকে খায়। মাছ বিলাকে খোৱাৰ পিছত আমি আকৌ খাওঁ, তেনেকে মানে আমাৰ কেঞ্চাৰ
পুনৰাবৃত্তিকণ হয়, অ' মই বুজি পাইছো কথাটো। সেইটো নিউজত হয়, তাৰ উপৰিও আৰু এটা কথা আছে এ আমাৰ মানে সাগৰত এটা দ্বীপ সৃষ্টি হৈছে। সেই সৃষ্টি দ্বীপ সৃষ্টি হোৱাটো কাৰণে প্লাষ্টিকৰ সৃষ্টি হৈছে, এনেকুৱা দ্বীপ সৃষ্টি নহয়। টি বা বালিৰ সৃষ্টি নহয় এক্সুৱেলি। আমি যিমান নলা নৰ্দমা যিমানবোৰ যে আমি প্লাষ্টিকৰ বটল আৱৰ্জা যিমান প্লাষ্টিক পলিয়ন, প্লাষ্টিকৰ এটা দ্বিপ সৃষ্টি ষ্টি হৈছে, আৰু সেইবোৰত সাগৰ মাহসাগৰত। গৈ পিনে মাছ বিলাকে খাইছে। ছে। আৰু সেইবোৰে আকৌ মানুহে আনি বজাৰলৈ মাছ আনিছে আকৌ সেইবোৰে খাইছো, আৰু সেইবোৰৰ পৰা আমাৰ শৰীৰৰে আকৌ পুনৰাবৃত্তি আমি সেই একেইখিনি পদাৰ্থকে আমাৰ শৰীৰত ৰূপান্তৰিত হৈছে।
হয়, হয়, হয়। যোনখিনি সাধাৰণতে মানে শৰীৰত থাকিব নালাগে আৰু যোনখিনিয়ে হওক। মানে বাহিৰা পদাৰ্থ। এতিয়া কি কৰিবা আৰু এতিয়া যিহেতু বৰ্তমান সময়ত মানে তোমাৰ মানুহৰ কি মানে তোমাৰ জীৱনো সলনি হৈছ ছে এতিয়া জীৱন জীৱন ধাৰণাৰ লগতে তোমাৰ মানে আইডিয়াও সলনি হৈছে মানুহৰ গতিকে বৰ্তমান সময়ত তোমাৰ হয় হয় হয় হয় হয় জীৱন প্ৰণালীৰ লগতে তোমাৰ মানুহৰ আহ মানে বৰ্তমান মানুহে মানে এখন সমাজত যিকোনো এখন সমাজত তেতিয়াহে তোমাৰ সন্মান পায় যেতিয়া তাৰ ওচৰত মানে মানে এ তোমাৰ আহ সেৱাসমূহ আৰু বস্তু বিলাক বেছিকে থাকে তাৰ ফলত মানে তোমাৰ আমি বেছিকে কনজিউম কৰি আছোঁ বেছিকৈ কনজিউম কৰি থকাৰ কাৰণে বেছিকে ওৱেষ্টবিলাকো বেছিকে অপদাৰ্থবিলাকো সংখ্যা বাঢ়িছে
হয়
হয় হয় পিছে তুমি আহ বৰ্তমান মই শুনা মতে আহ তুমি সাং সংবাদ মাধ্যমৰ লগতে জড়িত
সংবাদ মাধ্যম বুলি নহয় একচুৱেলি কৈছিলো মাজতে তাৰপিছ ত'ত এনেই চচিয়েল ইনফ্লুয়েঞ্চাৰ বুলি ক'ব লাগিব
হয় হয় হয়
চচেল আহ আচলতে সেই যিবোৰ একচোৱেলি মই নিজে জনা লগত আনিও কিবা এটা শিক্ষকে উদে শ্য কৰিয়ে একচলি তৈয়াৰ কৰি গৈছিলো আৰু এতিয়াও কৰি আছো আগন্ত দুুনিয়তো কৰি যাম বুলিয়ে আশা ৰাখিছো
হয় হয় হয় পিছে মানে আমাৰ প্ৰেছ ফ্ৰীডম ইণ্ডেক্সত ভাৰতৰ সংখ্যা একেবাৰে তাকৰীয়া মানে একেবাৰে তলৰ ফালে গতিকে আহ তুমি আশাবাদী নে যে মা মাত স্বাধীন ইণ্ডিপেণ্ডেণ্ট তোমাৰ সংবাদ মাধ্যমৰ আহ এটা হেৰি আহ ভৱিষ্যতক লৈ
অ আশাবাদী বুলিয়ে ক'ব লাগিব
অ হয় হয় বৰ্তমান যুগত বহুত প্ৰয়োজন হৈ পৰিছে গতিকে তুমি তোমালোকে প্ৰয়োজনটো পূৰ কৰিছা সেইটো
হুম
মানে তোমাৰ নিড অফ এন আৱাৰ বুলি ক'ব লাগিব আৰু
হয় হয় উম পিছে তুমি এ উম উম কোৱা কোৱা
হয় হয় কোৱা কোৱা
পিছে তুমি কৰি থকা হৈছা?
মই বৰ্তমান ফেনৰ তলত বহি আছো যিহেতু গৰম অকমান বৃদ্ধি পাইছে এইফালে আমাৰ আহ গ্ল'বেল ৱাৰ্মিং হয় হয়
আজি প্ৰায় চাগে ফৰ্টি অ অ ফৰ্টি গ্ল'বেল ৱাৰ্মিং ঠিকে ঠিকে সেইটো কথাও হৈছে
হয় পিছে এতিয়া বহুতে ক'ব বিচাৰে বৰ্তমান মানে গৰম তোমাৰ ওৱেফবিলাকো এফালে আমাৰ ভাৰতৰ দৰে দেশবিলাকলে আহিছে অ তোমাৰ পশ্চিমৰ ফালৰ পৰা কিন্তু মানে সেইটো তোমাৰ, মানে হেৰি তোমাৰ কি বুলি কয় এইটো। টেম্পৰাৰী মানে তোমাৰ মানে জাষ্ট এতিয়া কাৰণহে মানে এইটো লং, কাৰণে নহয় কিন্তু মেইনলি আমি প্ৰধানকৈ যোনটো, আহ বৰ্তমান আমি। সম্নূখিন হ'বলগীয়া হৈছে যাৰ সেইটো গোলকীয় উষ্ণতা বৃদ্ধিয়ে হ'ব লাগে আৰু
হয় হয় সেইটো গোলকীয় উষ্ণতা বৃদ্ধিয়ে হয় আহ প্ৰথমত, তে ভাৰতবৰ্ষত সেইটো অলপ কুল অৱস্থাত আছিলে এতিয়া লাহেকে পশ্চিমীয়া দেশসমূহৰ পৰা ইয়ালৈ, ৰূপান্তৰিত হৈছে বুলি কৈছে।
হয় হয় যিহেতু আমাৰ জীৱন ধাৰণৰ প্ৰণালী যিহেতু আমি। ইতিমধ্যে আলোচনা কৰিলোৱেই,
আলোচনা কৰিলোৱে হয়।
হয় হয় হয় এতিয়া তোমাৰ। বজাৰখনেই একমাত্ৰ মানে আমাৰ গোটেই জীৱন ধাৰণৰ, তোমাৰ চিন্তাধাৰাৰ একমাত্ৰ উৎস হৈ, পৰিছে এতিয়া বজাৰখনত যি হয় আমি তাৰ পৰাই গোটেই বস্তু খিনি আমাৰ মানে, গোটেই মানে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে গোটেইখিনি, লাইফৰ জীৱনৰ আটাইবিলাক মুহুৰৰ্ত বজাৰৰ লগতে জড়িত হৈ পৰিছে। গতিকে সেৱা আৰু হয় হয় হয় বস্তু যোনে বিশেষকৈ বেছিকে ক্ৰয় কৰিব পাৰে সমাজত। তাৰে বেছি সন্মান হয় হয়।
হয় হয় উম, সেইটো সন্মান হয় আৰু বজাৰৰ কথা উল্লেখ কৰিছে যেতিয়া বজাৰতো সেই কি আপুনি তুমি যেনেকে মাছৰ কথা কৈছা।
উম তেনেকৈ শাক পাচলিবোৰ সেই ৰাসায়নিক পদাৰ্থ দিয়া ৰাসায়নিক, সানি পোৱা থ নহলে অ দ্ৰব্যবোৰ একো নহয়েই। অহ ঠিক তেনেকুৱা হৈছো গোটেই গোটেই বজাৰ প্ৰক্ৰিয়াটো আৰু তুমি মই সকলোবোৰ ভেজালে খাই আছো অহ চাবলৈ গলে তুমি এই চাহপাত, চাহপাতখিনিক লক্ষ্য কৰিলে চাহপাত খিনি তুমি অহ যেতিয়া। কলিটি ওলোৱাৰ পৰা আৰম্ভ কৰাৰ পৰা চিঙালৈকে আৰু লগতে যি পেকেটিং হৈ আহে তেতিয়ালৈকে মেডিচিনে বুলি কব লাগিব। মানে আমি বিষ খাই আছো বুলি ক'ব লাগিব।
অহ, কাৰণ মানে সেইটো বহুত মানে যিহেতু আমাৰ জনসংখ্যা বহুত বেছি এতিয়া। বহুত মানুহৰ অভাৱ পূৰণ কৰাৰ কাৰণে কৰা উদ্দেশ্যয়টোহে প্ৰথমতে ৰাখে যে। তেওঁলোকৰ স্বাস্থ্যটো ভালে থকাতকে গতিকে সেইটো কাৰণে মানে, তোমাৰ বৰ বেছি সংখ্যাত মানে উৎপাদন কৰ, কৰ কৰিব লওঁতে মানে তাৰ মানে। কি ক'ব আৰু আমাৰ অসমীয়াত এখাৰ কথা আছে যে কেৰেলাতকে গুটি দীঘল হোৱা।
হয় হয়।
হয় হয় তেনে তেনেকুৱা হয়গে হে হে, এতিয়া মই যে অলপো আশাবাদী নহয় মই, মই যেনেকুৱা দেখি আহিছো এতিয়া আজি, কেইদিনমান আগতে হয়তো তুমি চাইছা আঁহ সংবাদ মাধ্যমত। আঁহ এজন ব্যক্তিয়ে কৈছিলে পৃথিৱীয়ে ধ্বংস হব বুলি আৰু চাগে তেওঁৰ কথাটো মানে- তোমাৰ গতানুগতিক ভাৱে মানে সঁচা হবলে গৈ আছে নেকি? মোৰ মাতে মানে ধ্বংস মানে তেনেকে ধ্বংস হৈ নাযায় কিন্তু কিন্তু তোমাৰ মানে আৰু- এতিয়া যেনেকুৱা চলি আছে মানে মানুহ বিলাকে বেলেগ ধৰণে খাপ খাব লাগিব আৰু। মানে পৰিস্থিতিৰ লগত হয় হয় হয় আৰু তেতিয়া আৰু আমি- এ‌ এতিয়াৰ নিচিনা হৈ নাথাকিম- চাগে আমাৰ আজি আহ কি বুলি কয় আজি এ- তোমাৰ খুৱ বেছি আঁ- দচ হেজাৰ মান বছৰৰ পিছত চাগে আমাৰ শৰীৰৰ তোমাৰ- আৱৰণটোও মানে আকাৰটোও বেলেগ।
এ মানে আকাৰ আকৃতিবোৰ সলনি হ'ব পাৰে। অঁ অঁ আক সলনি হ'ব পাৰে। অঁহ- আদিম যুগৰ পৰা আজিলৈকে বহুতখিনি প্ৰক্ৰিয়া যিটো সলনি হৈ আহিছে মানুহৰ অভ্যাসৰ ফলতো বহুত- সলনি হৈছে নহয় জানো। ত' সেইটো চাগে সেই হিচাপে- চাব গলে আগন্তুক দিনতো সেই ঠিক তেনেকুৱায় হ'ব বুলি ভাবিছো মই। আৰু দিনক দিনে মানুহৰ আয়ুসো কমি আহিছে তুমি লক্ষ্য কৰিছা নাই জানো? হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ'